হয় নমস্কাৰ
হয় নমস্কাৰ
অ কি কৰিছে
মই এতিয়া বহি আছো আপুনি
অ ময়ো এনেই বহি আছো অকণমান
অ ভালে অ খোৱাবলৈ খোৱা নাই ৰ আপুনি অহ খোৱা নাই
মই ময়ো নাই খোৱা বাৰু বনাই মেলি হৈছে আৰু খাব পৰা হৈ আছে কিন্তু খোৱাহে নাই।
অঁ, কি আঞ্জা বনাইছা আজি?
আমাৰ আজি লোকেল চিকেন কোমোৰাৰ লগত বনাইছে।
অহ অহ, ঠিকে আছে।
অ' আপোনালোকৰ বনাইছে নে?
হয় বনাইছো, বনাই সেইটোয়ে। মই গাখীৰ আৰু চেৱৈ হিয়াৰ লগত বনাইছো।
অ অ হয় নেকি?
পোৱা নাই অ অ আছে।
অঁ অঁ ঠিকে আছে ঠিকে আছে। এনে আপুনি কি খাই ভাল পাই নো?
মই বেছিকৈ এই গাখীৰ। আৰু সেই মেগী চেৱৈ সেনেকুৱা খায় ভাল লাগে। আৰু ভাত। ভাতৰ লগত আৰু যি নেচাৰেল ভেজিটেবল।
হয় হয় হয়।
অ অ সেইটো।
অঁ অ' ঠিক আছে, মাছ মাংস ইমান ভাল নাপায়?
মাছ মাংস মই বেছি নাখায়ে ভাল নাপায় আৰু।
অ' অ', ভালেই হৈছে মাছ মাংস কম খালেতো বহুত ভাল।
হয় হয়।
তাতে আকৌ গৰম পৰিছে নহয় এতিয়া মাছ মাংস টো অকমান কমাই দিব লাগে আমাৰ প্ৰায় ৰাতিয়ে খোৱা হৈছে মানে, ৰাতি খোৱা মানে বহুত বেয়া হয়। এ মাছ মাংসটো। ৰাতিটো খাবই নালাগে হ'লেও খাই আছো আৰু। মানে কি ঘৰৰ মানুহে খাইছে যেতিয়া খাব লগা হয় মানে?
হয় হয় অ'। আমি আজি ইয়াৰ টো লোৱা আৰু না।
হয় হয়।
ট্ৰেডিচনেল ফ্ৰুইট, আ ট্ৰেডিশচনেল ফুড ইয়াৰ বিভাগৰ আমি আলোচনা কৰিম আৰু না আজিয়ে।
হয় হয়।
অঁ অঁ। আমাৰ আ অসমৰ জনগোষ্ঠী
হয় হয়।
বেলেগ বেলেগ থলুৱা খোৱা হয় হয় হয় হয়। চব জনগোষ্ঠী মানে বেলেগ বেলেগ খাওঁ। অ' হয় হয়। আমাৰ অসমীয়া জন গোষ্ঠী যিবিলাক এ যিকিতা খাৱা যেনিবা ট্ৰেডি চিনল ফুড সেইটো আমি অকমান আপুনি অকমান ক'ব পাৰিবনে?
আমাৰ আমাৰ ট্ৰেডিচনেল ফুডটো হৈছে আমাৰ গাহৰি মাংস আৰু লাই শাক আৰু মাটি দালিৰ লগত বনোৱা সেইটো আমাৰ ট্ৰেডিচনেল হয়।
হয় সেইটো কেনেকুৱা বনায় আপুনি?
আমাৰ অ' আমাৰ সেই টো মাটি দালিটো ফাৰ্ষ টাইম বইল কৰি ল'ব লাগে।
হয়।
ফাৰ্ষ টাইম বইল কৰি তাৰপিছত মাংসটো ভালকে ফ্ৰাই কৰি ল'লে।
হয়।
তেনেকে আদা চাহদা নহৰু পিয়াজ দি ভালকে ফ্ৰাই কৰি ল'লে মাংসটো তাৰপিছতে বইল কৰা এই মাটি দালিটো তাতে দিব লাগে মা সত দিব লাগে আৰু জালুক মছলা যিমান পাৰে নিজৰ ইচ্ছামতে দিব পাৰি আৰু।
অঁ, সেইটো অ' হয় হয়।
উ তেনেকে নৰ্মেলি বনালে হৈ গ'ল আৰু ইমান হেৰি নাই আৰু যেন অঁ মচলা ইমান ভাল নাপায় আপুনি জালুক অকনমান দি হ'লেও
হয় হয় ভাল লাগে, হ মানে হেলডি হয় আৰু স ত এই সেনেকুৱা খাইয়ে বেছি মছলা খাবা নালাগে।
বেছি মছলা খাব নালাগে হয় হয়। মছলা ইমান ভালো নাপাওঁ বাৰু মই। ক কম মচ মছলা তেনেকে চবজিত দিয়া নহয়।
হয়।
তেনেকে দিয়া নহয়ে বাৰু আমাৰ মছলা চবজিত, মচলা নামত দিও আৰু। সেই কিবা নহৰু কেতিয়াবা আদা, জালুক কেতিয়াবা যদি দালিত দিওঁ পাঁচপোৰণ তেনেকে সেইটোয়ে আৰু তেনেকে জিৰা মছলা চিৰা মছলা সিমান নহয় আৰু
হয়।
মছলা টো যিহেতু গেছৰ কাৰণেও বহুত
হয়। হয় হয় গেচোৰ কাৰ হয়। আৰু মানে সেইটো মানে নৰমেলি বনালে বহুত টেস্টটো উঠি যায় আৰু না।
বহুত টেষ্টটো উঠি যায় হয়।
অঁ মানে ইয়াৰ যি টেষ্ট আছে সেইটো মানে উ টি যায় আৰু যেনিবা ভাল লাগে হয়। গাহৰি মাংসত টো কেনেকুৱা বনাই, সেইটো আপুনি ক'ব পাৰিবনে?
সেইটো ও
গহৰি মাংসৰ লগৰ আৰু সেইটো বেম্বু চুত সেই
হয় বেমব বচুতটো বহুত ভাল লাগে। উম উম বেম্বুচুতটো ত' বহুত ধুনীয়া হয় গাহৰি মাংসৰ লগত উ মানে বেম্ব চুতটো ফাৰ্ষট টাইম দুই তিন দিন মান পানীত তিয়াব লাগে।
হয় হয়।
পানীত তিয়াই থৈ মানে অকনমান টেঙা টেঙা তেনেকুৱা অনুভৱ হয় বেম্বুচুতটো ত' এনেই এসপ দুই তিনি মাহলৈকে থাকেই মানে পানীত তিয়ালে।
হয়।
তেনেকে আচাৰ নিচিনা বনাই থৈ দিলো বহুত ভাল। সেইটো লগালো বহুত ভাল মানে, তাৰ লগত তাতে টেঙা টেঙা অকনমান হয় তাতে মাংসটো ধুনীয়াকে প্ৰায় কৰি প্ৰায় কৰি বা সিজাই হ'লো সিজাই খাই বেছি ভাল লাগে মানে মাংসটো প্ৰায় কৰি ললে তেলতো বেছি নহয় জানো এ গাহৰি মাংস তেল অ চৰ্বিটো বেছি কাৰণে মানে ফ্ৰাই কৰি ল'লে খাব নোৱাৰা হৈ যায় মানে বেছি তেল হৈ যায় যে সেইটো কাৰণে সিজাব লাগে পুৰা সিজাব লাগে
হয়
সিজাই মেলি তাৰ পিছত বেম্ব চুত বা এই ঔটেঙা দিব পাৰে প্ৰেম বস্তু দিব পাৰে তাৰ লগত অ' সিজাই সিজাই বনালে এনে মছলা চছলা তেনেকে দিব নালাগে বাৰু
হয়
জাষ্ট নহৰু আদা দিলেই হৈ গ'ল মানে ইমান মছলা প্ৰয়োগ কৰিব নালাগে আৰু তেনেকে বহুত ধুনীয়া লাগে
সেইটো অ' সেইটো এনেকুৱা বনালোঁ আৰু না
হয় হয় হয় আপোনালোকৰ ট্ৰেডিচনেল ফুড বুলি ক'লে কি হ'ব
আ মোৰ মই সেইটো ট্ৰেডিচনেল ফুডেই সেইটো আপোনাৰ কোৱাটোয়ে সেইটোৱে হয় কিন্তু মই আৰু এটা বস্তু মই মনত আহিছো সেইটো মানে এই মৰাপাট
হয়
সেইটো যেনে যোত সেইটো মৰাপাত লগত আৰু এই গাহৰি মাংস আৰু সেইটো
অ' অ' মৰাপাট মৰাপাটৰ লগত খায় নেকি মই নাজানো দেই মৰাপাট
অ' অ' মানে এই মৰাপাট সিটো অ' তিতা এতিয়া পা মৰাপাততো সিয়াৰ লগত মানে সেইটো যেতিয়া ভিজাই থৈ সেইটো একদিন বা দুইদিন সেনেকুৱা তিতা আছে না বহুত শুকান খৰি থব লাগে আৰু সেইটো শুকান বস্তু যেতিয়া ড্ৰাই শুকান হয় সেইটো মানে পাতটো মন যায় সেইটো মানে ইয়াৰ পিছত এক বা একদিন বা এক ৰাতি আৰু না এক ৰাতি নহলে আৰু দিনতে ভিজাই থব পাৰে সেনেকুৱা আৰু না যেনিবা এক ৰা ৰাতি বা দুই ৰাতি দিন মানে দিলে মানে তিতাটো মানে অলপকে যায় আৰু
উম উম
নিছে নিজে নাযায় আৰু সেইটো মানে যি ইয়াত নিজা টেষ্ট আছে না টো মানে থাকে তিতাৰ আছে ই তিতা টেষ্টতো মানে চব নাযায় আৰু অলপকে যায় এনেকুৱা ইয়াৰ পিছত সি মানে ই খাৰ জানে না আপুনি খাৰ
অ'
খাৰ অ' অ' খাৰ সেইটো খাৰ অ' খাৰৰ লগত বইল কৰে সেই টো মিক্স কৰি আৰু মিক্স হৈ মানে সেইটো কৰি ইয়াৰ পিছত আৰু সেইটো গাহৰি মাংসটো বইল কৰি অলপমান বইল কৰি লৈ তাৰপিছতে আৰু এই ভাজি কৰি এই তেল দি সিহঁতে কেৰাহিত তেল দি আৰু কিবা উম পিয়াজ। পিঁয়াজ দি ভাজি লৈ সেইটো আৰামছে বইল কৰা কৰাৰ পিছতে। আমি সেইটো ভাজি লয় আৰু গাহৰিটো তাৰ পিছত মানে বেছি। তেল আছে সেনেকুৱা বনাই আৰু এই। ব‌ইল হয় ত হয় কেনেকোৱা অ' অ'।
হয় মা মাংস সদায় বইল কৰি ল'ব লাগে। হয়।
হয় হয়। সেইটো মানে সেনেকুৱা বনাই আৰু যেনিবা সেইটো অ' অ' এইটো ভাজি কৰি আৰু ভাজি কৰি যেতিয়া অলপমান শুকান হৈ যায় এতিয়া।
হ।
ই ই যেনিবা ম মানে সেইটো আৰু অক ই ই। যেনিবা এই পাতটো সেইটো বইল কৰি থোৱা পাত যেনিবা খাৰ দি সেইটো মানে। উম নহয় এই ইয়াতে মানে এক্স মিক্স কৰে আৰু ইয়াতে। একে লগত সেনেকুৱা বনাই আৰু আমাৰ মানে। ইয়াতে আৰু অ হয় আৰু পানী দি আগতে কোনোবা পানী দিয়ে আৰু ইয়াত। ত পানী আছে যদি সেইটো দি সেনেকুৱা বনাই আৰু। সেনেকুৱা বনালে অলপমান উম। হয় অহ।
অ আজি ততে শুনিছো মৰাঁ পাতৰ লগত গাহৰি মাংস।
অঁ অ থাৰ্টি অঁ অ অঁ অঁ খাইচ। এ বহুত ভাল লাগে বহুত টেষ্টি মানে বহুত মানে। সেইটো আৰু কিন্তু সেইটো দিবা লাগে আৰু। খাৰটো খাৰ দিলে মানে তিতাটো যায় আৰু নহ'লে তিতাটো নাযায় আৰু সেই। অ' সেনেকুৱা বনাব লাগে আৰু আমাৰ। হয় হয় আমাৰ আৰু ডিচ আছে বনাবা সি।
উম উম।
এইটো এ। কি কয় আমাৰ সেইটো কি। এ আমাৰ ইফালে সেইটো কয় ভে ভেদিলতাৰ পাত। জানেনে আপুনি অ' ইয়াৰ পাত লগত আৰু। অ অ ভেণ্টিলেটৰ আৰু সিটো কয় মানিমুনি জানে নে আপুনি। পাত বিৰা নিচাৰ অ সেইটো পথাৰ অ বা। ঘৰতে আছে ঘৰতে থাকে আৰু সেইটো ঘৰত। ক'তবা টাবত অ ঘৰত বা আজিকালি চব। ঘৰত টাবতে দ সেইটো বস্তুটো পথাৰত পাই তো মাট। নিমুনি ভেদাইলতা সেইটো চব মানে। আহ ই নে নেচাৰৰ মানে।
উম উম উম উম।
এইবিলাক পাত বিলাক মানে সেইটো অ আজিকালিতো আছে গ্ৰ্ৰীণ্ডাৰ আছে। মেচিন ইয়াত মানে। কৰি ল অ হয় হয় সেয়াত মানে গ্ৰীণ্ডাৰ কৰি লয় তাৰপিছত মি। চ সিচিনা ইটো মানে আমাৰ সেই এ লোকেল মাংস।
উ
মুৰ্গী লোকেল অ ইয় ইয়াৰ লগত মানে এ জ্বালা খায় আৰু বহুত ভাল লাগে ইমান টেষ্টি টো বহুত হৈ যায় আৰু। সেনেকুৱা বনাই খাই অ অ চোপ বনাই অঁ সেনেকুৱা আৰু ইপাদৰ লগত আৰু।
অঁ অঁ আমিও তেনেকে খাওঁ বাৰু লোকেল চিকেনৰ লগত।
হয়ঁ হয়ঁ বহুত ভাল লাগে আৰু আমাৰ ই কুচু হয় কুচু আছে আৰু অঁ অঁ কচুৰ লগতে আৰু কচু পাত বহুত ভাল লাগে মানে সেইটো পাবা।
অঁ অঁ অঁ কচু পাতো খাইছো তেনেকে
খাব লাগে মানে আইৰনৰ কাৰণে বহুত ভাল।
বহুত ভাল আৰু মানিমুনি ভেদাইলতাটো বহুত ভাল পেটৰ কাৰণে বহুত ভাল।
বহুত ভাল আৰু এইটো হেল্ডি আৰু হেল
হেল্ডি হয়ঁ হ উমঁ ঠিক আছে বাৰু হয়ঁ হয়ঁ। ঠিক আছে আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল।
অঁ মই বহুত ভাল লাগে হয় ধন্যবাদ দে থেংক কিউ
থেংক কিউ